অঁ, শুনিছোঁ শুনিছোঁ। তুমি শুনিছানে নাই?
শুনিছো, কি কৰি আছা?
এ, মই আছোঁ এনে বিচনাত বাগৰি কেনে কি কয়? কাষত এখন মানে কি কয়, পূজা আছে তাতে যাম অলপ দেৰিকৈ। তুমি কোৱা, কি কৰিছা?
অঁ, মই এ এনে আছো, কি কৰিবা আৰু? এনে ৰেষ্ট লৈ আছোঁ, তাকে ভাবিলোঁ তোমাক ফোন কৰোঁ। কি কৰি আছা, বহুত দিন খবৰ-খাতি নাই, সুধো কি
আহ, আচ্ছা আচ্ছা, ঠিকে আছে দিয়া। পিছে কৰবালে কি কৰি আছা এতিয়া বৰ্তমান? এনেই আছানে, ঘৰত নে কিবা
উম, নাই নাই, এতিয়া বৰ্তমান এনে আছোঁ। কি কৰিবা তুমি? এই ইটো-হিটো কাম কৰিলোঁ ৰাতিপু তাৰ পৰা তাৰ পিছত এতিয়া এনেই ৰেষ্ট লৈ আছোঁ। আৰু বাকী মানে কি হয় ন, আজি মানে মই অলপ সোনকালে উঠিলোঁ। সোন কালে উঠা কাৰণে মানে কাম খিনি হল, যোৱাকালি দেৰি হ'ল। অঁ, যোৱাকালি বহুত দেৰি হ'ল তাত, একো কামেই নহলে গোটেই দিনটো এনেই যোৱা যেন লাগিলে মোৰ।
আচ্ছা আচ্ছা, এনেই কেইটা মানত উঠা? এনেই ক'ব গ'লে।
এনেই এঘাৰটা মান বাজত উঠো আৰু।
অ আচ্ছা, ঠিকে আছে দিয়া। মই পিছে এনে এ হয় আৰু, মোৰো বহুত দেৰি হয়। মই এটা-দুটা বাজি যায় উঠাতে উঠোতে। ৰাতিপুৱা শুৱা হয়, ৰাতি কাম বিলাক কৰিব লগা হয়।
কিন্তু এটা কথা, যদি ৰাতিপুৱা শুই সোনকালে উঠা যায় ন, তেতিয়া মানে দিন দীঘলীয়া দীঘলীয়া লাগে, তোমাৰ কাম বোৰ ভালকে হয়, সময়মতে হয়। সেইকাৰণে মানে ৰাতিপুৱা উঠাটো বহুত প্ৰয়োজনীয়, ক'ব গ'লে। আৰু অকল সেইটো বুলি নহয়, তুমি ৰাতিপুৱা উঠিলে তুমি অলপ নিজৰ কাৰণে সময় ওলাব পাৰা, তুমি যদি অলপ খোজ কাঢ়িৱ যোৱা মনটো ভাল লাগে, মই ডেইলি ইমান নাবাজে, কেতিয়াবাহে বাজে বাৰু মই কেতিয়াবা মানে পাঁচটা মান বজাতো উঠোঁ, উঠি কিনে এক্সাৰচাইজ কৰিবও যাওঁ কেতিয়াবা। যদি মানে ৰাতি কাম নাথাকে, আৰু যদি ৰাতি কাম থাকে, তেতিয়াহে মই মানে সাতটা বজাত মানে উঠো আৰু ৰাতি যদি কাম কৰো
আচ্ছা আচ্ছা ৰাতি কি কাম কৰা
অ মই মই এই মোৰ মানে এটা মানে অ মানে কি কেতিয়াবা কেতিয়াবা মানে মোৰ এটা নাইট শ্বিফ্ট থাকে মানে তোমাৰ ৰাতি মানে মই অ তোমাৰ মানে এই কপৰে জব হয় মানে ক'ব গলে মানে অনলাইন কলজ আহে কিবা কিবি এইবোৰ বোৰ মানে চাব লাগে মই
আচ্ছা চাব লাগে ন আচ্ছা আচ্ছা পইচা আচ্ছা আচ্ছা পইচা কেনেকুৱা বেচিছত পোৱা
পইচা নাপাও পইচাৰ কাৰণে ন কৰো মই সেইটো মোৰ এক্সপিৰিয়েঞ্চৰ কাৰণে ইণ্টাৰ্ণশ্বিপ হিচাপে কৰিয়া
ইন্টানশ্বিপটো পইচা দিয়েটো
নাই আমাৰ তাত পইচা নিদিয়ে বহুত বেয়া হয়
থাৰ্ড পাৰ্টি চাগে
সেই নহয় থাৰ্ড পাৰ্টি ভাল পাৰ্টি হয় ফাষ্ট পাৰ্টি
আচ্ছা আচ্ছা
মানে নহয় মোৰ চ ডেইলি নাথাকে মোৰ ডেইলি নাথাকে তোমাৰ সপ্তাহত দিন দুদিন বা তিনদিন থাকে সেই যোন কেইদিন মোৰ থাকে সিদিনাখনে মই দেৰি কে শু ন আৰু বা কেতিয়াবা মানে ধৰা কলেজ চলেজৰো কাম থাকে ন তেতিয়া মই যদি দেৰি তেতিয়া মানে মোৰ ৰাতিপুৱা দেৰি কে উঠা হয় এতিয়া যোৱা পৰসি মই যেনেকে কাম আছিলে বহুত মই সেইখিনি কাম কৰোঁতে ৰাতি তিনটা বজিলে শুওতে শুওতে ত' সেইকাৰণে মোৰ মানে কি হ'ল তোমাৰ মানে অ যোৱাকালি দেৰি হল কিন্তু কালি মই সোন কালে নটা বজাতে শুই গলো ভাত চাত খাই সেইকাৰণে মানে মই আ আজি মানে সোনকালে পাঁচটামান বজাতে উঠিলো উঠি কেনে মানে এতিয়া খোজ খোজকাঢ়ি আহিলোঁ আৰু মই নিজে অনুভৱ কৰো কাৰণ ক মই দুটাই মানে কেতিয়াবা দেৰি হৈ কেতিয়াবা সোনকালে উঠো ন ত' তেতিয়া কি হয় যোনদিনাখন সোনকালে উঠোৱা যায় সেইদিনাখন এনেকুৱা লাগে যে একদম মাইণ্ডটো ফ্ৰেছ হৈ থাকে কাম চাম কৰি আজৰি হয় মেলি খোজ চোজ কঢ়ি আহিলা তোমাৰ মানে মনটোয়ে ভাল লাগি থাকে চব পজিটিভ পজিটিভ হয় আৰু তুমি যে দেৰিকে উঠা না এলেহুৱা মানে মানে মান মানুৰ বডীটো মানে বহুত মানে এলেহুৱা নিচিনা হৈ যায় যাৰ ফলত তোমাৰ কি হয় কামবোৰ কৰোঁতে মানে ঢিলাই দিয়া যায় বা কিবা আৰু মানে এটা নিগেটিভিটি মানে তেতিয়া থাকে মনত সেইকাৰণে মই দুটাই জানো এতিয়া তুমি গম নাপাবা দিয়াচোন তুমি উঠাই দেৰটা দুটা
নাই সেইটো হয় বাৰু মই বাৰু ৰাতি কাম থাকেতো ক'ব গ'লে মোৰ মানে ৰাতিপুৱাই এঘাৰটা বাৰটাত কাম আৰম্ভ হয়হে মানে ক'ব গ'লে মই মানে অ ৰাতি এঘাৰটা বাৰটাত কাম আৰম্ভ হয়ে এতিয়া ইভিনিং ক'ব গ'লে মোৰ প্ৰেক্টিচ থাকে প্ৰক্টিছৰ পৰা হোৱা লাইক মোৰ দুপ দুপৰীয়াটো মানে কি কয় ক'ব গ'লে ব্ৰেকফাষ্ট হয় আৰু কৈ কেনে তাৰপিছত লাঞ্চ কৰি কেনে তাৰপিছত প্ৰেক প্ৰেক্টিছ কৰা যায় তাৰপিছত ৰাতি যোনটো ডিনাৰ কৰি কিনে আকৌ মানে ক'ব গ'লে এনেকুৱা ক'ব গ'লে কামত লাগিব লাগে ক'ব গ'লে মানে তোমাৰ ডিজাইনিঙৰ কাম হয় ৰাতি ৰাতি মানে ক'ব গ'লে আমোৰ মানে ইণ্ডিয়াৰ ক্লাইণ্ট নাই মানে ক'ব গলে মোৰ মানে ইয়াৰে ক্লাইন্ত নাই ক'ব গলে মোৰ বাহিৰৰ মানে বাহিৰৰ কি কয় বাহিৰৰ দেশৰ ক্লাইণ্ট আছে মোৰ ক'ব গ'লে ঠিক আছে তোমাৰ ইপিনে নৰ্থৰ ফালে হওক চাউথৰ ফালে হওক সেইফালে মানে কি কয় বেছি ক্লাইণ্ট আছে মোৰ চ' মানে সেইবিলাক ক্লাইনটো ৰাতি আমাৰ ক'ব গ'লে আমাৰ দেশৰ মতেতো ৰাতি হৈ থাকে সিহতৰ দেশৰ মতে দিন বা দু দূপৰিয়া হৈ থাকে চ সিহতৰ অহ চ সেই কাৰণে মই টাইম যোনটো মিলাই লৈছো যিহেতো মোৰ কব গলে ধুনীয়াকে মানে মাহৰ খৰচা ধুনীয়াকে ওলাই যায় চ মই কব গ'লে ৰাতি কৰো আৰু কব গ'লে মোৰ উইকত কব গ'লে কামৰ লগত কথা যদি আজি মোৰ কি কয় আ টুৱেণ্টিটা ক'ব গ'লে ক্লাইণ্টে মোক কিবা কিবি কাম দিছে মই যদি বিচতাই আজি ৰাতিয়ে নিপটাই দিওঁ আৰু বেছি টাইম নালাগে এটা ক্লাইণ্টৰ লগত হাৰ্ডলি ফাইভ মিনটছ লাগে বুজিছা ন চ' ক'ব গ'লে ভালকে কৰিলে সেনেকুৱা চ মই বিশটা ক্লাইণ্ট যদি কৰি দিওঁ কালি যদি মই লাইক এনেকা কৰি দিওঁ যে মই আজি কি কয় নিজৰ মানে কি কয় এ কি কয় একাউন্টটো ক্ল'জ ৰাখিছো চ মই কব গ'লে এনেকুৱা মোক কি কয় এনেকা কৰি থৈ দিয়ে যে কি কয় মোক আহ যদি মই কওঁ যে আজি মোৰ নোৱাৰিম আজি আজি মই অফ হয় চ মই যেতিয়া মোৰ মৰজি মোৰ মন মৰজি মতে মই অফ ল'ব পাৰো বা কব গ'লে আহ সিহঁতক সিহঁতৰ টাইম পিৰিয়ড দিয়াই থাকে ক্লাইণ্টে যদি আজি বিশ আ দুটা টাক্স দিলে সেই টাক্স খিনি কৰিবৰ কাৰণে সি মোক এক দুই দিনৰ টাইম দিয়ে চ মই একদিনতে কমপ্লিট কৰি দিওঁ চ মই একদিন কৰি দিলে মোৰ একদিন কি কয় বাচি যায় চ মই ক'ব গ'লে সেনেকে মেনেজ কৰোঁ আৰু ক'ব গ'লে মোৰ বন্ধ ওলাই যায় উইকত মানে ক'ব গ'লে তিনদিন মান ধুনীয়াকে বন্ধ ওলাই যায় আৰু মোৰ
অ আচ্ছা আচ্ছা ঠিকে আছে ঠিকে আছে বাকী এনে কি কয় আ বাকী কি কয় কিন্তু এটা কথা তুমি যে এইটো যে ৰাতি ৰাতি যে খাই থাকা তোমাৰ মানে সেইটোতো তোমাৰ হেল্থটো হেম্পাৰ কৰে কাৰণ কিয় মানুহে সদায় ৰাতি শুব লাগে তেতিয়া মানে যোনবোৰ হ'ৰমন বোৰ একৰ্ডিং টু চাইন্স মানে বিজ্ঞানৰ মতে যদি তুমি চাব যোৱা ৰাতি যোনবোৰ হ'ৰমনছ ওলাই যোনবোৰ
মই বাচিয়ে থাকিব লাগিব ন খাই লৈ
অ সেইটোও হয় বাৰু দিয়াচোন কিন্তু মানে নিজৰ শৰীৰটো ধ্যান ৰখাওটো
নহয় আচলতে যেতিয়া অ সেইটো হয় শৰীৰটোৰ ওপৰত ধ্যান ৰাখো মই মই ক'ব গ'লে কি কয় ৰাতিপুৱা ৰাতিপুৱাতো শুৱে ৰাতিপুৱা শুই কিনে তাৰপিছত দুপৰীয়া উ উঠো ৰাতিপুৱা দুপৰীয়া উঠি কিনে তাৰপিছত লাঞ্চ চাঞ্চ ধুনীয়াক একদম প্ৰ'টিন ফুড খাওঁ আৰু সেইকাৰণে এক্সাৰচাইজ কৰো এক্সাৰচাইজ কৰি কেনি ৰাতি আকৌ এক্সাচাইজ পোৰা দেইলী এক্সাৰচাইজ থাকে মোৰ কব গ'লে মইতো পিছে একো মানে হেৰি কৰা মই হেল্থ চেকআপো কৰিছো মোৰ চব অকে আছে ক'ব গলে ভগৱানৰ আশীৰ্বাদ এতিয়ালৈকে অ মানুহে ভাবে বাৰু মোক ঘৰত ত সেইটো কৰিছিলে কিন্তু যেতিয়া মানে কব গলে পইচা অহা দেখিলে তেতিয়ালে সিহঁতে একচেপ্ট কৰিলে যে ইয়া হি ইচ ডুইং চামথিং হি ইচ ঠিক সেনেকা টাইপ আৰু বুজিছা ন যেতিয়া মানে কি কয় গম পালে যে ইয়া অকে অকে বুজি পাইছো তেতিয়া হ'লে মেনেজ কৰিব পাৰিছে ক'ব গলে যেতিয়া চবে শুই থাকে মই তেতিয়া কাম কৰো বুজিছা তুমি যেতিয়া সপোন চাই থাকা মই তেতিয়া কাম কৰো
অ ঠিকে আছে ঠিকে আছে
সপোন নোচোৱা বাৰু তুমিও ক'ব গলে এনে ৰাতিটো কটোৱা বাৰু এনেও
এ এনে নহয় মোৰো কামেই থাকে এ নাই নাই মই সেইবোৰ বস্তু তো মানে নিজকে ইনভেষ্ট নকৰো কাৰণ কিয় সেইবোৰ মোৰ মোক লাগে যে, মানে লাইক একদম ইউজলেচ বস্তু হয় আৰু সেইবোৰত, তুমি যদি নিজকে মানে হেৰি কৰা তেনেহলে মানে নি, নিজৰ জীৱনটো নিজে বৰবাদ দিয়াৰ নিচিনা হয়তো সেইকাৰণে মানে সেইবোৰ,
তুমি ক'ব গ'লে মোৰতো মোৰতো মোৰখিনি কৰি কিনে মোক লাগা নাই মোৰ বৰবাদ হৈছে তোমাৰ হৈছে নেকি।
নাই নাই নাই একদম নাই কাৰণ কিয় মই মোৰ, সময়খিনি য'ত মানে মই ইনভেষ্ট কৰিব লাগে মই বহুত ভালকে ইনভেষ্ট,
আচ্ছা,
নহয় য'ত দিব লাগে মই তাতে দি আছো বহুত ভালকে মানে ক'ব গ'লে মই ব্যৱহাৰ কৰি আছো মোৰ সময়, কাৰণে মানে মোৰ কব গলে ঠিকে আছে মোৰ মোৰ মতে মোৰ একো মানে, ক্ষতি হোৱা নাই আৰু ক'ব যিহেতু তুমি ৰা মই ৰাতিপুৱা পাঁচটা মান বজাতে উঠি কেনে ধুনীয়াকে কাম চাম কৰি কেনে, যোন কেইদিন সময় পাইছো সেই কেইদিন উঠো যোন কেইদিন সময় নাইপোৱা সেইকেইদিন, কাৰণ কিয় যোনদিনাখন কাম নাথাকে, মই সেইদিনাখন দহটা বজাতে শুই যাওঁ বা নটা বজাতে শুই যাওঁ সেইকাৰণে মোৰ মানে আঠ ঘন্টাৰ যোনটো, টা শ্লিপ লাগে মানুহক মানে শুব লাগে কয় ন আঠ ঘন্টা শুব লাগে মোৰ সেইটোও মানে হৈ যায়গে আৰু বাকী এনে তোমাৰ হয় নে আঠ ঘন্টা শুৱাটো,
অ মোৰ হৈ যায় আঠ ঘণ্টা বেছি হৈ যায় কেতিয়াবা।
অ অ,
আঠ ঘণ্টাতকৈ এটাব বেছি হৈ যায় অঁ এনেই কি কোৱা।
ঘৰত কি খবৰ।
ঘৰত মোৰ বঢ়িয়া খবৰ মানে ক'ব গলে। মই এতিয়া মানে ক'ব গ'লে মা দেউতাক লাইক ক'ৰবাত বাহিৰত পঠাই দিছো অলপমান ঘূৰিব, ফুৰিবৰ কাৰণে মই এতিয়া ঘৰত অকলে আছো মানে।
অ আচ্ছা আচ্ছা বাকী কি কয় তুমি এতিয়া এনে মানে, প্ৰফেচন হিচাপে কি।
প্ৰফেচন হিচাপে মই এইটো কামটোৱে কৰি আছোঁ ছ কাৰণ মই ক'ব, গলে মোৰ ইমান যে এইখিনি আহি যায় যে ধুনীয়াকে মই চলিব পাৰো বা, ক'ব গ'লে মই কিবা এ ইনভেষ্ট কৰিব পাৰো ছ সেনেকুৱা আহি যায়। অ মই প্ৰেক্টিচ কৰাও মই অ ডেইলি কৰাও কৰ কৰাও কি, ক মোৰ ষ্টডেণ্ট হৈছে ভালেকেইটা কি প্ৰেক্টিছ কৰাওঁ নিজৰ প্ৰেকটিছ কৰোঁতে আহি যাওঁ আহি যায় কেনে ৰাতি, পুৰা কামত লাগি যাওঁ তেনেকুৱা তাৰ পিছত, এক ফ্ৰেণ্ডছৰ লগত কেতিাবা এনেকে বাহিৰত যাওঁ ক'ব গ'লে। এ কি কয় সেনেকুৱা আৰু চব কৰি আছো।
ঠিকে আছে ঠিকে আছে ভালেই দিয়া কৰিব লাগে মানুহবোৰে। নিজৰ জীৱনত নিজে সময় নোলালে বেলেগেনো কোনে ওলাব। হয় নাই চবৰে কাৰণে নিজৰ পৰিয়ালৰ কাৰণে লগ বন্ধুৰ কাৰণে নিজৰ কাৰণে বিশেষ, কয় মানে সময় উওলাটো আজিকালি বহুত প্ৰয়োজনীয় হৈ পৰিছে।
বোলে, আহ কি কয় মানে ক'ব গলে বিৰাটে মানে ক'ব গলে বিজি চাগে কব গলে তুমি। উলাব পৰা নাই সময়
মানে বিজি মানে কি চোৱা এতিয়া এনেকাও নহয় যে মানুহে একেবাৰে লগ বন্ধু পাহৰি যাব লাগে বা কিবা। নাই মোৰ ওচৰত সময় আছে যেতিয়া সময় পা সেনেকে ফোন কৰো এতিয়া যেনেকে তোমাক, কৰিলো কথা চথা পাতিলো ভাল লাগিলে কথা পাতি কিনে। উম সেনেকে অলপ সময় পাইছো এতিয়া আজি তোমাক ফোন কৰিছোঁ। অ অ বেলেগক সময় পালে আকৌ বেলেগক ফোন কৰিম। তেনেকুৱা কথা আৰু মানে নিজৰ কাৰণেও কথা-চথা পাতিলে মনটো ভাল লাগে।
আচ্ছা আচ্ছা ঠিকে আছে। অ দিয়া হ'ব দিয়া। তুমি গচিপ কৰি ভাল পোৱা নো?
দিয়া হ'ব দিয়া, পিছত কথা পাতিম, পিছত গচিপ কৰিম দিয়া।
অ অ ঠিক আছে।